হেল্ল'
আহ
অঁ কি খ আছো ৰবা এনে তুমি কি কৰিছা পিছে
এ আছোঁ ৰবা এনেই বহি আছো
হয় এনেকি বাকী
খবৰ কি বহুত দিন দেখাই নাই
খবৰ মই ভালে আছো দে তই কেনেকুৱা আছ পিছে
ময়ো ভালে আছো বাৰু আজি মানে যেতিয়া মই ধৰি লোৱা ৰাস্তাইদি আহিছিলো ন ত' তাতে আহি থাকোঁতে মই কেইজনমান ডেকা গাভৰুক বিহু নাচি থকা দেখা পাইছো মানে বিহু অনুশীলন কৰি থকা দেখা ছোঁ আৰু ত' সেয়ে ভাবিলোঁ আমাৰ অসমীয়া সংস্কৃতিৰ ওপৰত অলপ কথা পাতি দিওঁ নে কি
ভাল বিষয় উলিয়ালে পিছে আজি আচলতে ধৰ অসমীয়া সংস্কৃতিৰ কথা ভাবিলে মোৰ মনত প্ৰথমে ধৰ বিহুৰ কথাই আহে বিহু যেন আমাৰ ধৰ জীৱনৰত লগত একেবাৰে জড়িত হৈ আছে বা বিহুৰ সাজ পোচাকেই হওঁক ঢোল বাদনে হওঁক পেপাই হওঁক বা ঢোলৰ যিটো ঢোলৰ মাত সেইটো যেনেকে আমাৰ জীৱনৰ লগত জড়িত আছে সেইবিলাকে মনত আহে তচোন বাৰু কওঁ তাৰে বিষয়ে আজি ভাল কথা ওলাইছে ৰাজজু
সঁচাই দেই মানে বিহুৰ কথা শুনিলেই যেন কিবা মুখত হাঁহি এটা আহি যায় আৰু এনেকুৱা আৰু মানে মানে সকলোৰে মুখত মোৰ মুখত বুলি নহয় সকলোৰে মুখত বিহুৰ নাম শুনিলে হাঁহি দেখা পোৱা যায় আৰু মানে হাঁহ সটো আহিবই আহিব এনেকুৱা আৰু মানে সেইটোতো ধৰি লোৱা আন সময়ত কমেই দেখা যায় মানে যিটো বেলেগ সময়ত ধৰি লোৱা এনেকুৱা নহয় কিন্তু যেতিয়া তুমি বিহুৰ নাম শুনিবা বা বিহু যেতিয়া ঢোলৰ মাত শুনিবা পেঁপাৰ মাত শুনিবা তেতিয়া কিবা মনটো বেলেগে উখল মাখল লাগে ন হয়নে পিছে তুমি কোনটো বিহু ভাল পোৱা
মই বিহু বুলি ক'লে মই ৰঙালী বিহুতটো বেছি ভাল পাওঁ দেই তাতে ধৰ যেনেকে বসন্ত কালৰ নতুন বছৰৰ আৰম্ভণি হয় বা চাৰিওফালে সেউজীয়া পৰিৱেশ এটা দেখা পাওঁ ঢোল পেপাৰ শব্দ ধৰ সকলোৱে মিলি বিশেষ অনুভৱ কৰোঁ বা ধৰ সেই ধৰ ৰঙালী বিহুৰ আগে আগে যিটো কুলিৰ মাত শুনা পাওঁ আমি বসন্ত ঋতু অা বুলি গম পাওঁ সেই যিটো এটা অনুভৱ গছৰ পাতবোৰ নতুনকৈ ওলাই যিবোৰ সেই যিটো সেউজীয়া পৰিৱেশৰ এটা অনুভৱ সেইটোৰ বাবে মই ৰঙালী বিহুটো চবতে বেছি ভাল পাওঁ
মৰু দেই চেম চেম মানে এইবিলাক তটৌ মিজি কলা সেইবিলাক মোৰো বহুত ভাল লাগে আৰু মোৰ বিশেষকৈ যিটো গৰু বিহুৰ দিনটো অলপ মানে যিটো গৰু বিহু আছে ন সেই গৰু বিহুৰ দিনটোও ভাল লাগে বাৰু যে গৰুবোৰক যে আমি গা ধুৱাওঁ নদীত হওক বা ঘৰতেই হওক এনেকুৱা আৰু তেওঁল তেওঁলোকক যত্ন কৰোঁ আমি ধৰি লক বিভিন্ন শাক পাচলি বা খুৱাই দিওঁ লাও বেঙেনা যি আছে হালধি সেইটো খুৱাই দিওঁ মাহ হাতেৰে যিটো আমি গা ধুৱাই দিওঁ সেনেকৈ আৰু তেওঁলোকৰ যিটো আমি গধূলি আৰু তেওঁলোক নতুন বগাৰে আমি তেওঁলোক অসন্মানিত কৰোঁ তেওঁলোকৰ এই যিটো এাত ধূপ জ্বলাওঁ মানে এটা জ্বলাই দিওঁ সেইবিলাক আৰু কিছুমান সামগ্ৰী বিচাৰি নি এটা আমি জ্বলাই দিওঁ সেইবিলাক আৰু ক'বলৈ গ'লে বহুত মানে এই পৰম্পৰাটো বহুত ধুনীয়া ন
ঠিক কৈছা দেই ধৰ আমাৰ ধৰ পূৰ্বপুৰুষসকলে কৃষি কাৰ্যৰ লগত জড়িত সকলো বস্তু যি সন্মান কৰিছিল বা ধৰ গৰুৰ বিহনে যিটো কৃষি কাৰ্য কল্পনা কৰিব নোৱাৰি সেইটো যে তাৰ পিছতো যে গৰু বিহু আৰম্ভণি হৈছিল সেইটো কথা মানিব লাগিব কাৰণ ধৰ আজিকালি যিটো এটা গৰুৰ পৰিমণ সেইটো দিনক দিনে কমি যায় আছে কিন্তু তাৰ মাজতো কৃষক বোৰে সেই গৰুৰ নিজে লক্ষ্ কৰি বা ধ্যান ৰাখি যিটো গৰুক ডাঙৰ দীঘল কৰে বা কৃষি কাৰ্যত লগাই বা নিজৰ কাম সম্পাদন কৰে কিন্তু তাৰ পিছত যিটো এটা মৰম বা সেই গৰুটোক কিদৰে যত্ন কৰি ৰাখি ল সেইটো যে পাহৰি নাযায় সেইটো বহুত ডাঙৰ কথা
হয় হয় দিয়া মানে আজিকালি যিটো গৰুৰ ব্যৱহাৰ সেই গৰুৰ ব্যৱহাৰটো নিশ্চিতভাৱে কমি গৈছে কাৰণ যিবিলাক আধুনিক কৃষক আধুনিক যিটো খেতি ওলাইছে খেতি বাতি তাৰ কাৰণে হ'ব পাৰে চাগে সেইকাৰণে গৰু বী তুমি এটা কথা লক্ষ কৰিছানে
কি ক'লা লাষ্টত মই শুনা নাপালো মানে
মানে তুমি এটা কথা লক্ষ্য কৰিছ নে
কি কথা বা কোৱাচোন
মানে আমাৰ আগতে মানে গাওবিলাকত মানে প্ৰত্যয়েকৰ ঘৰে ঘৰে তুমি থল পেপাৰ মাত তুমি শুনিবলৈ পাইছিলা নে ন কিন্তু এতিয়া যেন আহ অলপ কমকে শুনা গৈছে তুমি কি ভাবা এইটো
এতিয়া তোমাৰ এতিয়াৰ কথা ক'ব গ'লে তোমাৰ আজিকালি প্ৰজন্ম ধৰা সঁচা কথা কব গলে আজিকালি প্ৰজন্ম বিহুক লৈ ইমান মানে উৎফুল্লিত নহয় ধৰা আমাৰ সময়ত বা আমি যেনেকে উৎফুল্লিত বিহু বোলে ধৰা ঢোলৰ মাত শুনিলে বা পেপাৰ মাত শুনিলে যেনেকে ধৰা গাটো না এটা নাচ চোন টাইপ উঠি যায়তো কিন্তু আজিকালিৰ ধৰা লৰা ছোৱালী বা আজিকালি প্ৰজন্মই কেৱল মোবাইল ফোনটোক চিনি পায় আৰু তেওঁলোকে ধৰা ঢোলৰ মাত বা বিহুৰ গান কেৱল মোবাইলত শুনিব নহলে বক্সত শুনিব সেইবোৰে কিন্তু নিজে গাই বা নিজে অনুভৱ কৰি কেতিয়াও নাপায় যাৰ বাবে ধৰা আজিকালি যিটো বিহুৰ প্ৰভাৱ বা যিটো ঢোল বাদনৰ হওক বা বিহু নাচৰ প্ৰভাৱ সবোৰ লাহে লাহে মানে কমি অহা দেখা গৈছে
ঠিকেই দিয়া মোৰ আগতে মানে ম মোৰ দেউতাও কৈছিল যে মানে আগৰ সময়ত যিটো বিহু আছিল সেই বিহুটোত তেওঁলোকে গোটেই ৰাতি জাগি মানে শাৰী জাগি গান গোৱাই মানে গোটেই ৰাতি বিহুৰ যিটো অনুশীলন কৰে গোটেই ৰাতি কৰে বাকী মোৰ আইতা তেনেকুৱা বৰ কাহিনী আছে আইতাৰ তেনেকুৱা বৰ কাহিনী আছে তেওঁলোকেও নিশা ৰাতি জাগি জাগি এই বিহুগীত পৰিৱেশন কৰিছিল তাৰপিছত বহু ঠাই সেইবিলাক পৰম্পৰা আছে আৰু বাকী তেওঁলোকৰ যি অসমত মানুহে যিবিলাক মোবাইল হওক টেলিফোন নাছিল ন সেইকাৰণে চাগে একেলগে তেওঁলোকে বহি এটা আড্ডা মাৰিছিল বিহুৰ সেইটো হওক তোমাৰ বিহুৰ হওক গান গাই হওক নাচি হওক খেলি সেইবিলাক আৰু সময় কটাইছিল আৰু সেনেকে আৰু তেওঁলোকৰ চাগে তেওঁলোকৰ দিনকেইটাই ভাল আছিল চাগে মোৰ সেনে লাগে
তেওঁলোকৰ মানে আগৰ সময়ৰ লগত এতিয়াৰ সময়ত কল্পনা কৰিতো লাভ নাই ন কাৰণ ধৰা এতিয়াৰ সময়ত যিবিলাক যিটো প্ৰজন্ম সেইটো প্ৰজন্মই ধৰা কোনো ক্ষেত্ৰত বিহুৰ ক্ষেত্ৰত আগবাঢ়ি নাহে আগতে যেনেকে ধৰা গাঁৱত একেলগে সকলোৱে ডেকা গাভৰু মিলি ধৰা বিহু নাচিছিল বা ঢোল বাজন কৰিছিল গছৰ তলত বা যেনেকে প্ৰশিক্ষণ লোৱা হৈছিল সেইবোৰ আজিকালি দেখা নাযায় এই ক্ষেত্ৰত তুমি কিবা ভবা নে ধৰা যে আমাৰ বিহুৰ যিটো এটা পৰিচয় সেই পৰিচয়টো যে লাহে লাহে কমি আহি যাই আছে তাৰে তাৰ ধৰা সেইটোক অলপমান লক্ষ্য ৰাখি তুমি কি কৰিলে ভাল হ'ব বুলি তুমি ভাবা?
মোৰ মতে চাগে এইটো পৰম্পৰাটো সেইকাৰণে কমি গৈছে কাৰণ মানে তোমাৰ ধৰি লোৱা এই যিবিলাক আধুনিক যিবিলাক ওলাইছে ইণ্টাৰনেট হওক তোমাৰ-তোমাৰ প্ৰযুক্তি হওক মোবাইল ফোন মানে এইবিলাকে মানুহে-মানুহৰ পৰা মানে দূৰ কৰি থাকিছে যেন তেওঁলোকে যেন এটা মোবাইল ফোনতে ব্যস্ত হৈ থাকে এনেকুৱা আৰু তেওঁলোকৰ ওচৰৰ যিটো সম্পৰ্ক সেইবোৰ কমি অহা যেন লাগে সেইকাৰণে চাগে যিটো বিহুৰ আগৰ দৰে প্ৰভাৱ সেই প্ৰভাৱটো চাগে দেখা নাযায়। এইবোৰ কমাব হ'লে ধৰি লোৱা তোমাৰ এই যিটো মানুহে মানুহে একেলগ হ'ব লাগিব একেলগে মিলি-জুলি কাম কৰিব লাগিব তেওঁলোকে সেই বিহুৰ ওপৰত আলোচনা কৰিব লাগিব তোমাৰ এই মোবাইল। ফোনটো অলপ কাষত ৰাখি মানে তেওঁলোকৰ ছাইড কৰি কিনে তেওঁলোকে নিজৰ ওপৰত অলপ সময় দি বা মানুহৰ লগত সময় দি সেই বিহুৰ অনুশীলন কৰি এই বিহুটো আৰু আগলৈ লৈ যাওঁ যাতে অসমৰ সংস্কৃতিটোক যিটো পৃথিৱীৰ মানে বিশ্বত মানে-মানে বিশ্বত সেই কৰি দিয়ে জনজাত কৰি দিয়ে তেওঁলোকে প্ৰচেষ্টা চলাব লাগে আৰু যে তেওঁলোকে এই বিহুটোক অসমৰ যিটো সংস্কৃতি যিটো অসমৰ যিটো পৰম্পৰা অসমৰ যিটো গৌৰৱ সেই গৌৰৱটোক আৰু যাতে আগবঢ়াই নিয়ে।
ঠিকে কৈছে দে মানে এনেকুৱা পদক্ষেপবোৰ ললেহে তোমাৰ কামত আহিব কাৰণ যিটো হিচাপে তোমাৰ বিহুৰ আবেগটো নোহোৱা হৈ যাই আছে মানুহৰ মাজত তেনেকে থাকিলে এদিন মানে এনেকুৱা এটা দিন বোৰ নহয় আৰু যেতিয়া তোমাৰ বিহুৰ পৰিচয়টো মানে এটা ইতিহাস হৈহে ৰব মোৰ মতেদি এই কেত্ৰত মইও ভাবো যে ধৰা ঠায়ে ঠায়ে এনেকুৱা কিছুমান কেন্দ্ৰ তোমাৰ কৰিব লাগে ধৰা য'ত মানুহে বিহু প্ৰশিক্ষণ দিয়ক এনেকুৱা নহয় য'ত ধৰা বিহু আহিছে বিহু অহাৰ টাইমত ৰঙালী বিহুৰ সময়তে কেৱল প্ৰশিক্ষণ দিয়ক তাৰ বাবে যেনেকে তোমাৰ আজিকালি ডান্স ক্লাছ থাকেই বহুত নৃত্যয়ৰ কলাৰ প্ৰদূষনে বিভিন্ন ধৰণৰ নৃত্য কলা যত তোমাক শিকায় সেই হিচাপে পে বিহুটো শিকালে যদি সেনেকে শিকায় তেতিয়াাহ'লে বিহুটো কোনেও পাহৰি নাযায়, আৰু ঢোল বাদনটোতো কবই নালাগে যেনে নাচনী অলপ হলেও দেখা পোৱা যায় বিহুৰ বাবে কিন্তু তুমি ঢুলীয়া বহুত কমে দেখা পোৱা আজিকালি।
এইটোৱে এটা সমস্যা হৈ পৰিছে অসমৰ বিহু মানে পৰম্পৰালৈ মানে ল'ৰা ছোৱালীবিলাক আগবাঢ়ি নাযায়। তেওঁলোকে এইবিলাক নিহিকে আৰু যাৰ কাৰণে চাগে অলপ যিটো কমি গৈছে। আমাৰ প্ৰচ প্ৰচলনটো এই বিহুৰ বাকী আজিলৈকে হ'ব নেকি। মানে মোৰ ক'ৰবালৈ যাব লগা আছিল আৰু
হ'ব দিয়া ঠিক আছে দিয়া কিন্তু ধৰা এনেকে নিজৰ সংস্কৃতি এটা চকুৰ আগত নোহোৱা হৈ গৈ থাকিলে বেয়া লাগে দিয়াচোন,
সেইটোতো হয় এনেকুৱা নিজৰ চকুৰ আগতে সেইটো সংস্কৃতি নোহোৱা হৈ গ'লে নিজন এজন অসমীয়া হিচাপে এইটোতো বহুত দুখৰ কথা ন ত এনেকৈয়ে আৰু আমি কথা পাতি বা হওক বা তোমাৰ অনুশীলন কৰি হওক আমি এনেকৈ জীয়াই ৰাখি শ থিকিব লাগিব আৰু সকলোৱে মিলি জুলি সংস্কৃতিবোৰ।
দিয়া তাই ঠিকে আছে দিয়া পিছত কেতিয়াবা কথা পাতিম দিয়া।
দিয়া ঠিকে আছে বাই,